উম
নাই পোৱা নাই পোৱা।
এতিয়াও পোৱা নাই-
আহৈত বাজিছো
অ', মই মানে হেডফোনটো মানে ডিছকানেক্ট কৰিছা।
উম।
আজি কিন্তু খাই পুৰা পেট সেইকাৰণেতো গৈছিলো ঘৰত আহি কিনে বেয়া টোপনি লাগিব।
হয়, কিন্তু মই তাৰে পৰা মই খাই বহুত ভাল পাওঁ।
ময়ো ভাল পাব বহুত ভাল লাগে তাৰ।
তাতে আৰু সেই মানুহ ন নেপালী মানুহ মজা লাগে।
উম।
এনেও নেপালী মানুহবোৰৰ বস্তুবোৰ খাই ভালে লাগে এনেও।
অ', নহয় তহঁতৰ সোৱাদে বেলেগ একদম বঢ়িয়া। এ কিবা বেলেগত তহঁতৰ অ' তহঁতৰ খানাত বহুত ভাল।
যেনেকে আমাৰ লাৰু পিঠা ভাল হয়। বেলেগৰ পৰা খালে ভাল নহ'ব সেই এনেকা সিহঁতৰো। বঢ়িয়া লাগিছে সচাঁ।
মোৰ অলপ মান জিভাটো পূৰিছে।
আৰু বেছি দামো নহয় পঞ্চাশ মানে ঠিকেই আছে না? কেই পিচ বা দিল ছয় পিচ দিছে নেকি? না পাঁচ পিচে দিল বা মই গন্তিয়ে কৰা নহ'ল।
ময়ো গন্তি এই খাৱাৰ যোনটো লোভতে আমি খাবলে নহয়।
সঁচা।
কিন্তু বঢ়িয়া লাগিল তাৰ পিছত চাটটো খালো এ ৰাম। মোৰ মনটোৱে ভাল লাগিছে আৰু অলপ কেয়াৰফুল হা নৰ্মেল কল নহয় এইটো।
অ', অ'।
অ'।
তাতে আৰু পাহৰিয়ে যাওঁ।
অহ গোটেই পাহৰা যায় তাকো ৰ্ফাষ্ট কলতে।
অ', তাকেতো।
বা ইমান
আজি মোৰ মোৰ পেট চেট ভৰিয়ে আছে ভাত নাখাওঁ আজি।
কি ক' দুটা দুটা খানা খালি।
নাখাওঁ আৰু পেটো ভৰি আছে খাব মন যোৱা নাই। এই গৰমত বেছি ভাত চাত খাব নোৱাৰি চাবিচোন। সেইটো মইতো ৰুটিও খাব ন মই মই বেছি ভাল পাওঁ দৈ ভাত মই বহুত ভাল পাওঁ।
মোৰ তাত দৈ আছে আহি যা মোৰ ঘৰতে।
এ নহয় দৈটো ময়ো কিনি আনিব পাৰো কিন্তু খাব নোৱাৰো না দৈটো বেছিকে। গোলটো বিষাই যায়। উম, মোৰ টোনশ্যিল হৈ যায় বেয়া বহুত। বহুত দিগদাৰ নহ'লে দৈ চাকো দি। অ', দৈ চাকো দি খাওঁ মজা লাগে খাই। আৰু সেই এইটো কি আছিল ভাতেদি খাওঁ মই বহুত ভাল পাওঁ। আৰু গাখীৰ ভাত কল। মোৰতো ফেভৰেট মই বহুতে বেছি ভাল পাওঁ গাখীৰ ভাত কল মানে তই যদি মোক সদায় সদায় যদি দিয়া না সদায় খাম মই সেনেকুৱা টাইপৰ।
এনেও এইবিলাক মোৰ অকেছনেলি হয় বিহুৰ টাইমতে দিওঁ এনে নেদে।
মোৰতো খাওঁ। মই যেতিয়াই কল থাকে‌ ঘৰত, মই সেইদিনাখনে খাওঁ।
মোক নিদিয়ে।
মই, মইয়ে খাই শেষ কৰোঁ গোটেই কল-চল। মই বেছিভাগ, মই কল খাওঁ, মই বহুত ভাল পাওঁ, গাখীৰ ভাত!
এ, এনেই নকওঁ মই তোক, খকোৱা বুলি কেনে।
সঁচা মই, বাকীবোৰ ইমানকে ভাল নাপাওঁ! কিন্তু, মই এই, গাখীৰ, কল, ভাত বহুত বেছি ভাল পাওঁ! বাকী আৰু দৈ-ভাত খাই ভাল পাওঁ! আৰু ভাল নাপাওঁ বাকীবোৰ।
আমাৰ ফেষ্টিভেল কেইটাই বহুত ভাল লাগে! আমাৰ ফেষ্টিভেলটো, মই মোৰ, প্ৰাউড কৰোঁ মই!
উম।
ফেষ্টিভেল কেইটা।
উম, এতিয়া মোৰ, ইমান টোপনি লাগিছে।
ইমান টোপনি লাগি আছে, মো
টোপনিটো মোৰো লাগি আছে। অ'! এইকেইটা কমপ্লিট কৰি উঠি, শুই যাম আৰু। দুটা নে তিনিটাই আছে।
অ'! মোৰো তিনিটাই আছে চাগে। কালি, নহয়-নহয়।
কি?
তিনিটা নহয়, আছে আৰু বহুত কেইটা।
ন' সিহঁতেতো পিছতে আৰু।
নহয়, তিনিটা কেনেকে, দুটা হ'ল নেকি?
নহয়-নহয়, সেইটো মোৰ হৈ আছে চাগে। মই
অ'! মোৰ হোৱা নাই। তোৰ উনৈশ টা আছিল না? ত' বিশ হৈছে, কালি এটাহে কৰিছোঁন, দুটা কৰিছোঁ।
মোৰ এটা যে, মিচ গ'ল তাৰপিছত।
ত' দুটা হৈ গ'ল। এনে, এনে-এনে ক'ল কেইটা কৰা গৈছে আমাৰ? কা
তিনটা কৰা হৈছে নেকি! তিনটা মান কৰা হৈছে চাগে, হ'ব পাৰে।
তই কেইটা কৰিছা? মোৰতো এটা কৰাই মনত আছে।
মোৰ মনত নাই, একদম মনত নাই। মই টোপনিতে, মই চব পাহৰি গ'লোঁ।
মোৰো সেনেকাই, মোৰ ইমান টোপনি লাগিছিল। বাপৰে বাপ!
অ'! দেৰি হৈ গৈছিল ন'! এটামান বাজি গৈছিল।
বহুত দেৰি হৈছে, অ'! মই সেনেকেই শুই গৈছোঁ তাৰপিছত।
মইয়ো। ইয়ে, কি হ'ল লগতে? সেৰি মাত শুনা পালোঁ, ক'লতে।
নহয়, মই দৰব চোবাই আছোঁ। ত' দাঁতৰ ভিতৰত ফাঁচি আছিল, সেইটো চুবালো। এই ম' আমি যে ম'ম' খালোঁ, তাৰে মাংসৰ, হাৰ্ডি নেকি। চুবোৱা গ'ল। হা! সেইটোকে চুবালো।
মজা লাগি যায়! একদম ধুনীয়া ক্ৰিমি একদম! গোন্ধটো। বঢ়িয়া লাগিছে! আৰু ঐ। হেল্ল' অ', তাই যে মোক এ হা
ৱাই ফাইটো মোৰ নিজে নিজে অন হৈ যায়, কিয় বা?
এই কাণত লাগে চাগে।
নহয় নহয়, এনে মই হাতত থাকিলেও বা বেগত থাকিলেও ৱাইফাই কাৰোবাৰ অন থাকিলে যদি আগৰ পৰা যদি কানেক্টটেত হয়, নাই অফে আছে। মই গমেই নাপাওঁ, সেনেকুৱা কিবা আছে বুলি। অ', অফেই আছে। ডাইৰেক্ট নাহে জানোঁ, এনেকে মই টিপা নাই। কিবা নাজানোঁ আৰু।
এইবাৰ নেটত নহয় মোৰ। ব্ৰাইটনেচত হয়, ক'ত কি টিপা যায়। ক'ত কি নিজৰ কন্ট্ৰলত নিজে কিবা ব নিষ্ট হৈ থাকে বহুত। ইমান কিয় ডিম হৈ আছে, লাগাতছে ত বেছি ডাৰ্ক। হয়, ডাৰ্ক হয় আৰু যেতিয়া ব্ৰাইট হয়। মোবাইলতো কিয় ইমান ডাৰ্ক হৈছে, মইতো ইমান কষ্ট নিদিওঁ। একদম লয়েষ্টত থৈ দিওঁ মই। তাৰপিছত চাওঁ যাওঁ অট'মেটিকত আছে।
উম্।
হা্। মোক যে এই কি কয়, তাই যে মই যে এনি টাইম নেলপলিচটো আনি থাকোঁ। মই যে লাকিলি সিদিনা যে পালোঁ, মোৰ ইমান ভাল লাগিছে। তাৰপিছত আজি লগাই আছোঁ এতিয়া। অ', সেইটোৱে পাইছোঁ, সেইটোৱে হয়।
মানে একদম চেম কালাৰ।
উম্, একদম একজেক্ট সেইটোৱেই হয়, থাৰ্টি ছিক্স আছিল নেকি? এইটো ছিক্স লিখা আছে অকল! কিন্তু এইটো থাৰ্টি ছিক্সে হয় আৰু।
উম্।
কিবা বিউটি, নাজানোঁ কোম্পানী
অ', ভালে দে, ইক'বিউটি আছিল নেকি?
অ', ইক'বিউটি।
অ'।
ক' ইক'
কি'কৌ, কে এ।
অ', মই কানৰযোৰ উলোৱাই নাইচোন, মই পাহৰিয়ে গৈছিলোঁ।
অ', অ', চাহ পাত।
হয় এইবাৰ, অ'কেনেকুৱা বা লাগে। চিলভাৰ হয় না তো বেয়া নেদেখিব। এ ওলাইছেচোন।
মোৰযে কানৰ ফুতাটো ইমান সৰু নহয়, ইমান ডাঙৰ নহয়।
হা্।
কানৰ ফুতাটোয়ে মোৰ ইমান ডাঙৰ নহয়।
উম্।
ইচ কিমান জংঘলিহেন লগা হৈছে, অ', দে সোমাইছে এতিয়া। কি এটায় এটা এটা, এটাই লৈ আহিছে কি দিছে।
তেনেকুৱা জানানা, একদিন কোনোবাই পিন্ধি আহিছিল। মানে এই
উম্, কোনে? অ'অ'অ', কোনোবাই পিন্ধি আহিছিলে, অ', অ'গম পাইছোঁ মই। ইচ্ ৰাম, এতিয়া সেই স্কুলৰ জেগা বেলেগ হয়। ফেশ্বন শ্ব নহয় নহয়।
নহয় নহয় একো নহয় মই পিন্ধিব পাৰি কিন্তু, মানে সেনেকা জুমকা টাইপ হৈ যায় না। সেইটো কাৰণে ভাল লগা নাই, কিন কিন্তু কিন্তু, তাই পিন্ধাটো ধুনীয়া লাগিছে কিন্তু।
এইজনী আছিল নেকি যে একদম মুখত যে মিলপাপতি মাৰি আহে পুৰা।
মই গম নাপাওঁ কোনোবা আছিল কোনজনী বা আছিল মোৰ মনত নাই। কিন্তু মানে সেনেকোৱা টাইপৰ স্কুলত পিন্ধি আহিব নোৱাৰি দে মানে অকণ বেছি দিঘ-
নহয় অ এই এই চাব এই- পেট যে ওলাই ৰাখে তাই। মস্ত চাই তাই, আৰু মেইন কথা এ ই চাই। ফিছ ফিজিকছৰ সিঁতো বহুত চকু দিয়ে।
উম' ভাল নহয়।
পিছতে গম পাইছো এ নহয় তাই মোৰ লাগি আছে কি তাই কিবা এনেই কৈছে। কিবা চাইয়ে আছে যে কিবা ছাৰে কয় নে নকয়। এই তাই যে এনেই মিছা মিচি কৈ বদনাম দিলে যে ছাৰক।
কি কৈছে?
এই যে কৈছিল যে ছাৰে এনেকা এনেকা কথা যে তাইৰ কথা কৈছে। একদম যে ষ্টাইল মাৰিব আহে ল'ৰা গিটাক ইমপ্ৰেচ কৰিবৰ কাৰণে।
গম নাপাওঁ কোনে কেতিয়া কৈছে?
অ মা‌ ত‌ই পাহৰিলিয়ে। এই যে তাই পি ডব্লিউত গ'ল যে তায় তো ত বন না- তই তই গম পা তই গম-
কি বুলি কৈছে তাইক?
আৰে তাই কৈছিল কি? এই ফিজিক্সৰ টিচাৰ টো ফিজিক্সৰ টিচাৰটোত- তাইক বোলে বহুত বেয়া বেয়া কে অ তয় সেইদনা অহা নাছিলি নেকি আহিছিলি তয় আহিছিলি তয় এ- আমাৰ এই প্ৰেক্টিকেলে আছিলে আমাৰ সেইদিনা।
মোৰ মোৰ মনত নাই কোৱা এইবোৰ। মই তাইৰ লগত কথাই পতা নাযায় আৰু মোক কোৱাও নাই তই এইবোৰ। তাই লগত তইহে কথা পাত বাকি ইহঁতিতো কথা নাপাত-
তাই সিদিনাই যে ফাষ্ট টাইম আহিছে, এই ইটো ইবাৰ এই- টো চেচনত ফাষ্ট টাইম আহিছে। তাই, তাই গৈ মানে এনেই মিছা মিছি অতো কোৱা নাই চাগে না আহা- একদম মনত নাই মোৰ তই আহিছিলি তো মই সেইটো এ এনেই- তয় বেছিভাগ থাকই নাই তো মই থাকা যেনে ফিল আহি আছে। এ বাদ দে হলেও মই তো কৈ আছো।
মই গম নাপাওঁ আজি প্ৰথম শুনিছো।
হেঁ এই ফিজিক্সত যোন জনী একদম কাৰলি হেয়াৰ যে।
অঁ অঁ গম পাইছো গম পাইছো।
অ' তয় সেইদিনা অহা নাছিলি। অ অ অ অ' মন পৰিছে মন পৰিছে। টোৱে তয় সেইদিনা অহা নাছিলে দে, আমি যে গ্ৰুপত এই এই যে ফটো মাৰি কেনে তাইৰ চুলি খিনি- কমেন্ট দিছিল যে, যে কিমান বেয়া লাগিছে বুলি যে, এ সিদিনাই- তাই আমাক কৈছে, যে এ কি কয় টিচাৰ টো বোলে আমাক মোক বহুত বেয়া বেয়াকে কৈছ- ছে ল'ৰাক বোলে ইমপ্ৰেছ কৰিব আহো বুলি মই সেনেকে কৈছে বোলে। ময়টো চি এম কতনো কব? কিন্তু কৈছে বোলে স্কুলত কোৱা নাই, কিন্তু বোলে টিউচনত- কৈছে মোক সিচোন ক'ব পাৰে, তাই কেনেকে গম পালে মই আমি সুধছো যে তই কেনেকে গম পালি? কইছে নাই নকওঁ মই বোলে। এ তাত- তে গম পাই যে এনেই সেই এনেই কৈ আছে তাই।
সঁচাই কয় না। মিছাই কয়। ধৰিব এ নৰি
তেনেক হ'লেও ইমান এটা ঘুৰা মানুহ এটা কব গ'লে মিছা মিছা বদনাম দিব নালাগে।
নহয় মানে ইনডাইৰেক্টলি ক কিন্তু সে সেনেকে নকয় কিন্তু, যিয়ে নহওক কোনো পাগলাই নকয় সেনেকে। অ', ছোৱালী হ'লেও নকয়। কোনোবা টিচাৰ আনকি ইহঁত এইও নকয় আমাৰ ইংজ অলটিৰ তাইও নকব সেনেকে হা
এ', নকয় এ, এনে কৈছে তাই। সেই কিবা উচাল ল ওলাব কাৰণে কচে এনে কচোন সঁচা কচোন মানে চবৰেবৰ ওলাই আছে। যে সঁচা হয় নে নহয়? এইটো এতিয়া গম পাইছো যে কোনোবাই বাই চাগে কথা লগাইছে। তাৰ কথা
অ',
ইচ ৰাম কৰিব নালাগে। ফালটো টু হ'ব দে
হল নেকি দে কাট তই